হেল্ল? ' শুনিছো শুনিছো কি খবৰ?
ভাল ভাল, তোৰ ভাব?
ইমান দিন খাব খবৰ নাই?
এ মই অকনমান ব্যস্ত আছিলো দেউতাৰ লগত ব্যস্ত আছিলো। তাৰপৰা ঘৰৰ কাম বনতো লাগি থাকিব লাগে যে। গা ঠিকেই হৈছে কিন্তু গৰমটো যেনেকে আহিছে আকৌ যোৱা হ'ব জান পাইছো মই। অ বতৰটো কাৰণে বহুত দিগ
উম উম হয় বা ওঁ হ
বাকী কি কৰি আছ তই
মই এয়া ৰুমতে পকাতে পৰি আছো
অ আ উপায় নাই নহয় জানোনে নাই ফেনৰ বতাহো সেই গৰম হৈ হৈ গৈছে গৰম হাৱা মাৰিবলৈ লৈছে আৰু ফেনে
সেয়া সেয়া তাকে সে মই সেইকাৰণে পকাতে পৰি লৈছো আৰু
অ
ফেনখন দি লগা লগাই মেলি
অ অ ঠিকে আছে মই এই নাইনপুৰলে গৈছিলো দেউতাক লৈ পেলাই সেই কৰিবলৈ গৈছিলো অ তাৰাপই আহি পাইছো আহি পাইছোহে তপা ত ফোন কৰিছ আৰু।
মই ভাবিছোঁ থনি মাৰোতে ৰিচিপ্ট নাই কৰা মামাকাক চাগে থেৰাপি কৰালৈ নিছো।
অ এই ইমান সময়ত মানে দুপৰীয়া সময়কণত লৈ লৈ যাও।
অ অ ঠিকেই আছে।
অ তাত মানে মানুহ কম হৈ থাকে তেনে তেনেকুৱা সময়ত।
উম ৰ'দতোক বেছি দিয়া টে মানুহ বিলাক কম হয়।
অ কম হয় হেৰি ময়ো সেই সুবিধাটোতে লৈ গুচি যাওঁ সোনকালে লৈ যাও।
সোনকালে কেইঘন্টা হয়নো কেই ঘন্টা নাই। আধা ঘন্টা সেনেকে।
নহয় এঘন্টাকে হয়। তাপা আওঁ তাতে তো অলপ টাইম এক্সাৰচাইজ কৰে অকমান আওঁ লগতে। কৰাই লগত লগত আনিব নোৱাৰি মানে দহ মিনিট এটা বহুৱাই পেলাই আনিব লাগে। গাটো দুৰ্বল হৈ থাকে যে নহলে। তেনেকুৱা কথা।
অ অ বাকী খোৱা বোৱা কৰিলা।
খোৱা বোৱা নাই কৰা আহি পাইছোহে এতিয়া। মামি আইতাও তোৰ বিদ্যয়ালয়ৰ পৰা আহি পাইছেহি।
উম উম।
মায়ে বনাব আৰু তাৰ পিছত খোৱা বোৱা কৰিম।
অ অ।
গৰমত মোৰ খাবলৈকে মন নাযায়।
হ আমাৰ কি কবা বান্দৰ উপদ্ৰৱ দেখিলে পাগলা হৈ যাবা।
ক'ত বান্দৰ।
সেই ইয়াত ৰুমত ৰুমৰ গোটেই এইবিলাক। অ বহুত বান্দৰ ইয়াত।
টাউনতো বান্দৰ ওলাইছে নে।
অ বহুত অতিয়ে।
অ কপা আহিছে বান্দৰ বোৰ।
খুলিলে বান্দৰতা পাই যায় এতিয়া খিৰিকি খন খুলি থৈছো গিল আছে।
অ অ অ এই উপায় নাই আঔ।
তাকে আ যোতে দুটা বান্ধৱ হ'ল দেই।
অ তাকেহে এতিয়া আমাৰ এই। গাঁৱতো মাজে মাজে দুই এটা ওলাই আহি নহয়।
অ খেদিব লাগিব নহলে ঢেৰ হ'ব।
অ জাক পাতি আহিলে হৰ্বনাশ হব এতিয়া বাওঁকে অকলশীয়াকে আহে কাৰণেহে। হে।
অ সেইটো হয়। মই এই গৰম তানে আমাও খোৱা বোৱা হয় নাই খামহে দেৰিকে আৰু একেবাৰে।
অ অ ময়ো ভাবিছো মোৰ পিছবেলা। খাম আৰু সেই জিমলে যাওঁতে খাম আৰু যাম।
সেইটো খাবলৈও মন যোৱা নাই এই গৰমখনত মই সেই ঠাণ্ডা তাকে আনি তাকে খাইছো।
অ মোৰো ঠাণ্ডা খাবলৈ এতিয়া জ্বৰ নহয়। দোকানত আৰু ফিজৰ থাবি কৰি থাকোতে তটো কাষৰ দোকাৰখনতে। ঠাণ্ডা কোবা সজাই থৈছে।
উ দেখি দেখি আজিতি। হয় হয়।
উপায় নাইব বতৰটোৰ পৰা একো কৰিব নোৱাৰা হৈছো।
তাকে অ, এতিয়া এতিয়া বতাহ অকণো মাৰিছে অ ৰদটোৰ লগতে।
অ, তেতিয়াতো ভালে আমাৰ ইয়াত বতাহকনো নাই গছনি আছে কিন্তু। ত কৰো নাই।
সেইটো আমাৰ বতাহ কণে মোৰ মানে ৰুমৰ সোমাই একদম। ডাঙৰ গছ এজোপা আছে, বহুত ডাঙৰ।
অঁ।
সেইজোপা ধুনীয়া মানে চাহ কৰি ৰাখেগে ৰুমটো মানে।
অ অ অ, সেয়া আমাৰো এনে ঘৰৰ কাশেবাৰে গছ আছে। কিন্তু তথাপি গৰমৰ মানে ৰ'দত। তাপতটো বৰ বেছি হৈছে, তটো গছৰ চাহে পেলাব পৰা নাই
উম উম। গম পাইছো।
এইয়া বাকী এতিয়া উ খোৱা বোৱা কি হব।
খোৱা বোৱা, হেৰি এই ডিমত। ডিম দুটামান বইল কৰি থৈছিলো।
আহ।
মা আছে নহয়, আকৌ দাঁত চাত শোৱাই নিলোগৈ।
অ মা কি হৈছে দাঠ ক আহিলে কেলে দাঠ।
এ গুৰিডাল মুহাত। টাইপ হৈ আছিল মানে এনেই অশান্তি দি আছিলে।
আহ।
তাৰ পৰা, শোৱাই আনিলোগে এই অচিন্তা শইকীয়াৰ ওচৰত।
বিষ নেকি?
বিষ নহয় এ বিষো অকমান। আৰু তাতকৈ মানে হেই। চোবালে মানে সেই দাঁত দুটাত লাগি পেলাই ধৰে অলপ। অ গৈ পালৰ হয়। বাৰু হ'লেও মঢা টাইপ হৈছিল কাৰণে উঠাই দিলে আৰু।
অ অ, আকতে আগতে এবাৰ মোৰ হৈছিলে মোৰ মানে কি হৈছিলে। দাঁতৰ এই গা ধ হৈ গৈছিলে দাঁতটো মাজতে কলাতে গাত। ব হৈ গৈছিলে।
অম।
একো খাবই নোৱাৰো সোমাই যায় তাতে।
হা উম। মইহে আজিলৈকে দাত শোৱাই পোৱা নাই ডাক্টৰৰ ওচৰত বাৰু।
অ মই তাৰ পৰাৰা দাঁত নাই হৰুৱা, মই সেই ফিল আপ কৰিবলগীয়া হৈছে।
অ অ, সেইটো কৰিলা মই এনেই। আগজাত বিলাক হৈছিলে আগতে সৰিছিলে থাকোতে স তাকো নিজেই হৰিছে।
অ
নিজে লৰাই অ নিজে লৰাই মেলি, লখ অ
অ সৰুতে সেইটো লৰেই আৰু সেইটো সেইটো মানে প্ৰাকৃতিক বস্তু সেইটো হবই মানুহৰ
আহ তেতিয়া কোমল হৈ থাকে যে
অ কিন্তু এনেকেই খাল হৈ যোৱা তাৰপিছতে সেই বেৰিয়াই গজি যোৱা আলু ফুলি যোৱা
অ।
এইবোৰ কাৰণতো হয় ন
আলু বিষটো বহুত বেয়া ব
অ বহুত বেয়া।
বহুত বিষে এইটো আগতে পাই থৈছো মানে, আগৰ মানে এনেকুৱা বিষ আছিল নহয় এনেকে গুটি টাইপ হৈ যায় নহয় একদম টিপি দিলে বা ফুটি যায়
অ অ মোৰ আলুটো ফুলি যায় হয় নহয়?
অ আৰু গোটাকৈ। খুল যায় এনেকে টিপি দিলে মানে এই ফুটা নিচিনা মাতটা দিয়ে।
আকৌ সেই ব্ৰাছ কৰিলে তো তেজ ওলাই যায়।
অ বা ফুটাই বাছৰ সেইটো দি আগৰ সেই জুংকেইডাল দি
অ অ তেছ ওলাই যায়, এ হয় হয় এইটোতো ছি ভিটামিন নে কিবা ভিটামিন এটাৰ অভাৱত হয় মানে।
অ সেইটো হয় বাৰু আৰু এই দাঁত চাত খোৱাৰ পিছতো হয় কিছুমানৰ
অ অ তেনেকুৱা
বাকী কৰবাত খেল চেল খেলিছা নাই?
খেল এই ৰ'দ গৰমৰ কেইদিনো কত খেলিবি সেই ইয়াতে আমাৰ ইউনিভাৰ্চিটি টো ইনডৰ ষ্টেডিয়ামত বেডমিন্টন আৰু কেৰম খেল হৈ আছে।
হয়
মাজে মাজে ন কম্পিটিশ্যন। নহয় তোৰ এনেই প্ৰেক্টিচ মেছ আৰু চবেই মাজে মাজে
অ খেলে উম।
আৰু তোৰ এনেই দুই এটাইো ধৰি লও আমি বাজি লগা বাজি মানে সেই খোৱা বস্তু যে হ'ব ত হাৰিলে মই খ মই হাৰিলে তই খুৱাবি
গম পাইছো।
এনেকে এনেই এনজয়মেন্টৰ কাৰণে খেলি আছো, কম্পি
কেম ক মই কলেজতো কেমটো
অ এই গৰম দিনকেইটাতো বহিলৈ কেৰম খেলা মজাতটো বেলেগ।
সেইটোয়ে অ বতাহঁ মাৰি ঠিকেই মিহি মিহি।
অ ইণ্টাৰেষ্টটো বহে
ভাল লাগে। তাতে আৰু এই হেৰিও হয় যেতিয়া খেলখন মানে এক চাইডে হৈ থাকে ভাল নালাগে তেতিয়া দুইফুলি একদম মজ মজা মজা সমান সমান হৈ থাকে তাতে খেলি ভাল লাগে আৰু।
ভালে লাগে, তই এ বোট খেল নে নাই কলগছ খেল
উতি উনতি জাত সেই হে
আহ উনটি শট গেম
মানে আমাৰ কলেজত এই এটা এটা হেৰি থাকে নহয় অপ্ৰিয়ত এইটো হিষ্ট্ৰিটো বুৰঞ্জীৰ সেই সেইটো বিষয়ৰ মানে শ্ৰেণীটোত মানে আমি হে বাহিৰলৈ আহি পনে কেম খেলিলে ক এঘ এঘ পঞ্চাশ মিনিট একঘণ্টাটো
ঠিকে আছে, আমাৰ আকৌ ইউনিভাৰ্চিটিৰ ৰোলটো বেলেগ তাত মানে কি হয় তোৰ চবৰে মেজৰ ক ক্লাছ থাকে ধৰি ল পাঁচটা, তাৰে তো প্ৰতিটো মেজৰ ক্লাছ ৰ মাজত এঘন্টা এঘন্টা এঘন্টা এঘণ্টা এনেকে ব্ৰেক থাকে।
অ
আমি তেনেকে খেলো কেতিয়াবা আগতো ক্লাছে মিছ হৈ যায় খেলোতে খেলখন ইণ্টাৰেষ্টিং হৈ উঠিল যাবলৈ মন নাযায়।
উম
এ ক্লাছে মিছ কৰি দিওঁ আও কেতিয়াবা।
উম উম।
তেনেকোৱা
ভাল লাগে সেইটো খেলটো।
অ ভাল লাগে তো বাকী তহঁতৰ হেৰিখন কি হ'ল, এই তহত টাউনত যে এতিয়া কিবা এখন যে হৈ আছিলে ব কি এখন মই যে কৈছিলি অ মেলা এখন
অ চি কাৰণে বোল এই হেৰি হ'ল নহয় এ তেহেতে মানে এনেই একৈশ তাৰিখৰ পৰাহে আছিলে এ এ
অহ
গোটেই পেণ্ডেলটো দি মানে খতম কৰিব নোৱাৰিলেগে আৰু একৈশ তাৰিখত
অহ
তাৰপা সেই হেৰি কৰিলে পঁচিশ তাৰিখৰ পৰা কৰিলে মানে আ জি পা আজি পা হৈ আছে
অহ যাবা আৰম্ভ হৈছে
অ মানে একৈছ তাৰিখে আছিলে নোৱাৰিলেগে আও কমপ্লিট কৰিব সেই
অ সেই এ ৰাতিহে ৰাতিহে চলিব মেলাখন ইমান
অ সেইটোয়ে নহয় আজি বতৰতো ভাল পাইছো ন আজি আজি অলপ মানুহ গোটালে গোটাই লগাওতে তেহেঁতৰ লাভটো আজিহে হ'ব হলে
অ তাৰ ৰাতি হ'ব ৰাতি বেছি হব কাৰণ তো এতিয়া সেই চ কৰি কেইটাত ইমান গৰমততো উঠিব নোৱাৰে মানুহ
চকৰিকেইটা তাৰপা সেই বাইকৰ সেইটো চাবলৈ হ'লেও ভালকে হেৰি লাগিব
অ সেইটোৱে তহঁতো চাগে গলে ৰাতি যাবি ন
কোনোবা এদিন যাম আও আগষ্টৰ পাঁচ তাৰিখলৈকে থাকিব নহয়
অ এমাহ আছে
এমাহ দশ দিন নহয়
অ এমাহ নহয় নহয় দহ দিনহে হ'ব অ এমাহ দহ দিন
অ
নহলে কিনো ৱাও হয় ন
উ হলেতো বন্ধ এটা আছে
মই লখিমপুৰ গলে যাম
অ ঢেৰ মানুহ হ'ব ঢেৰ মানুহ
অ তাকে এই ইমান গৰমতো বেছি হেচা ঠেলাটোও ভাল নহয়
তই সভা নিচিনাকে পাতিছ মানে ইমানে ডাঙৰ
বহুত ডাঙৰ এৰিয়া নেকি ক'ত পাতিছেনো এ টিম ফিল্ডত নেকি
এই যে ক তোমাৰ শুক্লিবৰীয়া বাই পাছৰ পৰা যে সোমালে পায় চীনাতলিয়া হৈ তাৰ সেইখন ফিল্ড একেই মানে সেইখনো সেইখন খনো লখিমপুৰ কমাৰ্চ কলেজ ফিল্ডত
অ এই বহুত ডাঙৰ ফিল কেইখনো
এ একে দুই তিনিখন ফিল্ড লগ লাগি এখন হয় মানে
অ বুজি পাইছো ঠিকে আছে মই সেই গলে যাম
অ অ হ'ব তেতিয়া একেলগে যাম এদিন উম হ'ব দিয়া
অ ঠিক আছে হ'ব দে তেনে
খোৱা বোৱা যোগাৰটো অলপ কৈ লওঁ
অ হ'ব
চাহকণ খাই নহ'ব
ঠিক আছে
উম